হেল্ল'।
হেল্ল'।
শুনি পাইছা?
অ, অ, অ শুনিছোঁ।
অ, এই নেটৱৰ্কৰ প্ৰব্লেম আছিল। সেইটো কাৰণে তোমাৰ এনেকা হৈ আছিল, গম পোৱা?
সেইটোৱে সেইটোৱে সেইটো। তোমালোকৰ ফালে বহুত নেটৱৰ্কৰ অসুবিধা ছাগৈ ন? মানে তোমালোকৰ ফালে বহুত নেটৱৰ্ক নেটৱৰ্ক নাপায় চাগৈ ন?
নেটৱৰ্ক তোমাৰ এৰিলে এ চাৰ্ভাৰ প্ৰব্লেম দিছে।
অ, সেটো কাৰণে তোমাৰ মানে একো সেইকাৰণে মোৰ সেইটো কাৰণে সেইকাৰণে মানে একো নুশুনা হৈ লো মই ভাবিছোঁ কি কৈ আছে মানে বুজি-চুজি নোপোৱাই হৈ গ'লো মানে নেটৱৰ্ক নাপাই যে সেইটো কাৰণে।
নেটৱৰ্ক মানে আমাৰ ফালে কেতিয়াবা মানে, উ ভাত-পানী খালো, তুমি? হেল্ল'।
নেটৱৰ্কত হেল্ল', নেটৱৰ্কটো চাগৈ এইফালে মানে তোমালোকৰ ফালে ভাল নহয় ন?
নেটৱৰ্ক মানে তোমাৰ চাৰ্ভাৰ প্ৰব্লেম দি আছে। এইটো এইটো তোমাৰ চাৰ্ভাৰ আছে যে।
অ' সেইটো কাৰণে অ'।
উম, উম বাকি ভাত-পানী খালা?
খালো, খালো।
অ, কিহেৰে খাইছা?
হাই এ কি খাবা আৰু দালি, ভাজি, ভাত নিৰামিছ ভাতেই বাৰু বেছি মানে হেৰি নাই মাংস এইবিলাক
অ, নাই নাই এইবিলাকে ভাল, এইবিলাক খোৱাই ভাল।
সেইটোৱে মাছ, মাংস ইমান
অ।
তোমালোকে কিহেদি খালা বোলো?
মই খালো তোমাৰ ইমান মানে ভাল নাপাও। তেনেকে মানে ধৰি লোৱা কিবা এই মাছ, মাছো এই মানে মাছটো মই নাখাওৱে। ভজি-চাজি, দালি এইবিলাকে বনাইছিলে, মই এইবিলাকে খালো।
অ, মাছ নোখোৱা নেকি?
মাছ নাখাওঁ মই।
কিয় বেয়া পোৱা?
মাছটো মই আগৰ পৰাই বেয়া পাওঁ।
অ। মানে বহুতে বাৰু খাবলৈ ইমান ভাল নাপায় মাছটো। কিছুমানে অ মানে কিবা গুণটো ক'ত যেন।
সকলোৰে বেয়া লাগে।
অ সেইটোৱে সেইটোৱে মানে বহুতে মানে সহ্য কৰিব নোৱাৰে। কিছুমানে বহুত তে গোন্ধটোৰ কাৰণে তেনেকে মানে নাখায়েই বহুতে নাখায়। সেইটোৱে। অ মাংসটোতো চবৰে বাৰু, সেইটোৱে। অ ডিম ডিম-চিম এইবিলাকো নোখোৱা নি?
ডিমটো খাওঁ মাজে-মাজে, সদায় নাখাওঁ। যেতিয়া মন যায় তেতিয়া খাওঁ।
সেইটোৱে। বাকী কি কৰি আছা এতিয়া আৰু ক অ বৰষুণ দিছে আমাৰ ফালে অহ আৰু মানে ইমান বেছি নহয় আৰু। নাই বৰষুণ। অ আমাৰ ফালে দিছে, কিন্তু আমাৰ ফালে মানে দিছে, কিন্তু কম। ইমান বেছি নহয় আৰু মানে অকমান অকমানকে দি আছে মানে বহুত জোৰচে দিয়া নাই আৰু আজি দিনৰ পৰাই দি আছে তেনেক কে উম।
অ, তোমাৰ ঘৰ ক'ত এনে?
আমাৰ?
উম।
আমাৰ এই কৃষ্ণাহঁতৰ ওচৰতে।
অ, দেকীয়াজুলী ন?
সে অ, তোমালোকৰ?
অ, মোৰ এইফালে উ তোমাৰ ধৰা ঘেলামৰা ‍ চাইডত।
অ, অ। এই ঘেলামাৰা চাইডত অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে কিন্তু দেই।
আছে তোমাৰ মানে ইয়াতে বহুত কিবা-কিবি কাৰেণ্টৰ তাঁৰবোৰ গৈছে ন সেইটো কাৰণে।
উম, উম সেইটো কাৰণে। বাকী আজি ক'বালে গৈছিলা নি?
আজি নাই যোৱা, আজি ঘৰতে আছিলো। যি বৰষুণ পৰিছে। ৰাতিপুৱাৰ পৰাই। ক'ত ক'তনো আৰু যাওঁ যোৱাই নাই।
সেইটো কাৰণে সেইটো কাৰণে যোৱা হোৱা নাই আৰু। সেইটোৱে কলেনো যাবা আৰু গৰমতে মানে যাবলৈ কৰিবলৈও মন না গৰম বন্ধ বুলি কবাত চাগৈ ফুৰিব কৰিব নোযাৱা নেকি?
মই মানে ইমান
কি কৈছা?
এ মই মানে কাৰো ঘৰত যোৱাটো মানে ভাল নাপাও। বহুত
অহ অ ইমান মানে মানুহৰ ঘৰে-চৰে নুফুৰা মানে।
ইমান নাযাওঁ মানে।
কি হ'ল লাজ কৰা নে এনেই যাবলৈ বেয়া পোৱা?
ওহো লাজ কৰ লাজ কৰো আকৌ মানে মোৰ তাৰ ভাল নালাগে। এটা জেগাৰ পৰা আনটো জেগালে গ'লে মানে কেনেকে লাগে মোৰ তাৰ।
অহ অ লাজ কৰা।
উ লাজটো কৰো বাৰু কিন্তু হ'লেও মানে উ মানে এটা জেগাৰ পৰা আনটো জেগালে গ'লে মানে এনেও মানে কেনেকা লাগে মনটো।
অ, আমি কিন্তু ফুৰি ভাল পাওঁ। আমি ফুৰিয়ে থাকোঁ।
মোক মানে এনেই মানে কাৰোবাৰ ঘৰত আলহী-চালহী খাব মানে কমেই যাওঁ মানে। হঠাৎ কেতিয়াবা দৰকাৰ হলে যাওঁ নহ'লে নাযাও মই।
অহ। না, না আমিও বাৰু আলহী ইমান খোৱা নহয়। আলহী ঘৰত ইমান যোৱা নহয়। কিন্তু বাহিৰে বাহিৰে এনেই জাগা চাবলে ভাল পাওঁ আৰু।
মানে জাগা অ, অ সেইটোৱে। জাগা চাই ভাল লাগে। জাগা চাবলৈ যাওঁ। আমি মানে জাগা জাগা চাবলে ভাল লাগে ন? সেইটো কাৰণে আমি জাগা চাই ফুৰা হয় আৰু।
উম, উম।
নেটৱৰ্কৰ চাৰ্ভাৰ
বাৰু লাগে এদিনীয়া জেগাত
উম, উম। কেতিয়াবা দুইদিনীয়া তিনিদিনীয়া জেগাত যাব মানে মন নাযায়। হেল্ল'। নে আকৌ চাৰ্ভাৰ প্ৰব্লেম। হেল্ল'।